অচোন ৰ' কথা এটা শুন আজি কি মনত পেলাই ফোন ডুমাইলও
এয়া মনত মানে কি এইটোৰ দে দিনটো ব্যস্ততাৰ মাজত আজৰি ৰি হৈ পেলাই তোৰ ৰাস্তাৰ ফালে ওলাই আহিছিল।
উম
এ ওলাই আহোনে বোলো ইয়ালৈ ফোন এটা কওঁ বহুত দিন হ'ল ফোন নকৰা।
তাকে বোলো খবৰ খাতি এটা নাই।
আচ্ছা মোৰ মোৰ বাৰু নাই তোৰ কিমান আছেন
মইতো মাজে মাজে দেখোন তোলে ফোন মাৰিয়ে থাকো।
কি কৰি আছনো?
এ মই এতিয়া ভাত পানী কেইটা খাই পেলাই মই ৰাস্তাতে আছো।
অ', চাহ তাহ চাহ খালি।
এ চাহ টো অথনিতে খালো এতিয়া ভাত পানী খালো।
অ', অ', অ', ভাত কিহে খালি?
ভাত তোৰ মাটিমাহৰ দালি লগত কঁঠাল গুটি দিছিলে মানে দালিত তাৰপাতো আকৌ ৰঙালাও ভাজি ত বা এনেকে খৰিচা চাটনি আৰু
মজা মজা মই একদম প্ৰিয় খাদ্য খাই দিছো আৰু আজি।
অ', অ', তই কিহে খালী?
মইতো ভাত খোৱা নাই, বৰ্তমান বনাই আছে ঘৰত। বাকী ঘৰত ভাল নে মাহঁত
উম ভাল, ভাল, তোৰ?
অ', ভালেই, বতৰ কেনেকুৱা সেইফালে?
অ', এইফালে বৰষুণ আহিব দেই আৰু ডাঙৰকেও আহিবলৈ আছে ঠিক নাই মানে মোৰ চিন্তাও হৈ আছে ব্ৰইলাৰ ফাৰ্ম আছেটো।
অ', অ', পোৱালি ভৰালি নে কি ফাৰ্মত?
উম উম ভৰায় থোৱা আছে ভৰায় থোৱা আছে। বাৰশ ষোল্লটা। আমাৰ এতিয়া আজি পাঁচ দিন হৈছে, কাইলে বেজি দিয়া কথা আছে।
অ', ঠিকে আছে নে পোৱালি, বাকী? অ, অ', সেইফালে পানী হয় নেকি ফাৰ্মত?
পানী ইমান নহয় মানে চাইডত হয়, বাকী এতিয়া পলিথিনটো একেবাৰে তললৈকে দি দিলো যে, জেক কানাই চ
অ, অ', ঠিকে আছে, খেতি বাতিত নামিলি নে কি?
খেতি বাতিত নমা নাই, মানে হাল এচাহ বোৱাই থৈছে, কঠীয়াা আমাৰ মানে পৰাও দেৰি যে, ডাঙ হোৱা নাই কঠিয়াটো
নাই, আমাৰতো আৰু পাঁচ-ছ দিন মানৰ পিছত নামিম আৰু।
অ, অ, কঠীয়া-চঠীয়াা পাৰিলি?
উম, পাৰিলো কঠিয়া, ও। কঠীয়া, এ, বৰা, ৰঞ্জিত তাৰপিছত তোৰ চকুৱা, ব্লেক ৰাইচ, শালি, আইজোং
অ, এই ৰঞ্জিতটো কেনেকুৱা অ' ধানটো?
উম, ভালেই। একে দ মাটিত নহয়, সেইটো বাম মাটি লাগে।
অ, অ', ঠিকে আছে, ঠিকে আছে। অ, অ।
কি কি বাই
আমাৰ সেই বৰা, চকুৱা, তাপ পা আইজোং, বাহাদুৰ আকৌ এই বাচমতী, মানে খুৰা এজনে দিছিলে এই চা ধানটো, বাচমতিটো, টিং এটা। সেইটো বাবাই পাৰি থৈছে।
লৈ আহিবি বাচমতি চাউল হ'লে আমাৰ এইফালে বাচমতি নকৰে।
অ' অ'।
তাৰ পৰা তোৰ আৰু বাকী ঘৰত ফল-মূল কিবা কিবি লাগিছে নে মানে আম -চাম?
আমাৰ আম আছে কঁঠাল নাই, তহঁতৰ কঁঠাল আছে নাই? অ' কঁঠাল নাই নেকি, মই বোলো আছে যদি তহঁতৰ ঘৰৰ পৰাই কঁঠাল এটা লৈ আহিবলৈ ক'লো
কঠাল এজোপা আছিলে তোৰ হেৰি হল বতাহে ভাঙি দিলে।
অ' অ'।
আৰু এজোপা আছে। কিন্তু সেইজোপা খাবলৈ ইমান এটা ভাল নহয়, মানে আগৰ যিজোপা আছিলে বৰ ধুনীয়া খাবলে।
অ। এতিয়া মানে সেই দুইজোপা মানে আগৰজোপাতো সেই আগতেই ভাগিলে সেইটো বাৰু গম পাওঁ এইজোপা মানে ভাগি থাকিলে। ন
অ' এজোপা ভাগি থাকিলে অ'। বাকী ওলাই মেলি গৈছ নে কি কৰবালে?
নাই আমি যাম বুলি ভাবি আছিলোঁ সেই তোকো বোলো কওঁ বোলো এই লগতে যোৱা কথা।
অ' ক'না আৰু ক ক ক'ত যোৱা কথা পাতিছ কচোন?
মানে পাহাৰৰ চাইডে প্ৰথমতে যাম বুলি ভাবিছিলোঁ ন, পাহাৰৰ চাইডে বোলে কিবা হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে।
অ'।
সেইকাৰণে বোলো আমি মাজুলী যাম, মাজুলীৰ পৰা আমি শিৱসাগৰ যাম, শিৱসাগৰৰ পৰা গুৱাহাটী গৈ জু বিন ক্ষেত্র চায় ঘৰলৈ আহিম আৰু।
অ' তাকে তই হেৰি মাজলী গৈছ নাই আগতে বাৰু?
মাজুলী গৈছো বাৰু আমাৰ খুৰাঘৰ আছে যে তাতে।
অ, অ, মাজুলীতো মোৰ যাবলৈ বহুত আশা আছে ন সত্ৰ নগৰী হয়।
উম।
ত' বহুত কিবা-কিবি আছে, মুখা শিল্প তেনেকে ধৰি লৈ পেলাই। আৰু কিবা তুলসীৰ কিবা গছৰ খুটাও আছে
অ সেই সেই সেয়া আউনিআটি সত আছে তুলসী গছত ডাঙৰ খুঁটা এটা আছে, তাৰপৰাতো আগৰ ৰজাদিনীয়া চকী আছে তাৰপা হাতী দাঁতৰ লাখুটি আছে, বন্দুক আছে, তাৰপৰা আকৌ আগৰ দিনৰত তাঁতশাল-তাঁতৰশাল আছে, এনে গছে মানে
অ, অ, শুনি আছো অ' তাকে যাম মই যাম কবিচোন কেতিয়া মানে ভাবি আছো এনেই বাৰু।
ভাবিছো মানে আমাৰ সেই খেতি-বাতিটো আজৰি হলে গুচি যাব বুলি ভাবি
অ, অ, ভাল কৈছো, ভাল কৈছো, অ, অ, খেতি-বাতিটো আজৰি কৰি লও অ।
বাকী তহঁতৰ মাহী ঘৰলে যে যোৱা কথা আছিলে, কেতিয়া যাম বুলি ভাবিছো?
মাহী ঘৰলে মানে তোৰ এই এতিয়া মানে পথাৰৰ পৰা ঘপককে যাও বুলি কলে গুচি যাব নোৱাৰি নহয় সেইটো কাৰণে দুদিনমান ৰখি দিছো মানে আৰু মহাৰো অকণমান কিবা অসুবিধা হৈ আছে তোৰ?
ক'বি আকৌ যাওঁতে।
অঁ ক'ম ক'ম কিয় নক'ম নিশ্চয় ক'ম।
অ, অ।
ওলাবি চবকে লৈ যাম কি কথা আছে, এই তহঁতৰ খেতি কিমান আছে?
না বেছি নহয় তিনি-চাৰি বিঘা মান হ'ব।
অ, অ, আধি খেতি কৰক নকৰো জানো?
আধি খেতি অ আধি খেতি এবিঘা মান কৰো বাৰু
অ ঠিকে আছে, ঠিকে আছে।
কি ট্ৰেক্টৰ-চেক্টৰ চলাই আছা নে?
উম ট্ৰেক্টৰ লাগি আছে, আজি বহুত কষ্ট হ'ল ট্ৰেক্টৰখন আজিতো উলিয়াই নিছিলো নি থাকোঁতেনে আকৌ ট্ৰেক্টৰখন ফচি ধৰিলে এ নলা এটা আছিলে মানে পানী যোৱা, তাততো ফালৰ পৰা নিৰি থাকোঁতেনে মানে আমাৰ পথাৰত আজি আমাৰ পথাৰটো হাল বোৱাইছ আমাৰ কথা ঠিকেই বালা আৰু কাষৰ এঘৰত বাবলৈ গৈছিলে। এ নি থাকো নে ফচিলে মানে এটামান বজাত গাড়ীখন লাগি গল এ অলপ আগত ওলাই আহিছেহে, মানে চাৰিখন মান ট্ৰেক্টৰ গৈছে যুঁজি-যুঁজি। এই ওলাই আহিছেহে গাড়ী, গাড়ী ঘৰত থৈ গা পা ধুনীয়াকে ধুই চাহ একাপ খাই মই ৰাস্তালৈ ওলাই আহিছো ধুনীয়াকে।
অ, অ'।
উপায় এ হ'ল আৰু কি কবি উপায় নাই যে
উম, উম, ঠিকে আছে, ঠিকেই আছে।
বাকী তহঁতে হাল গৰুয়েৰে ৱাও নে ট্ৰেক্টৰে ৱাও?
নাই, নাই, আমাৰ গৰু নাই মানে ট্ৰেক্টৰ মাতে, এই আমাৰ গাঁৱতে আছে নহয় ট্ৰেক্টৰ? সেয়াই এ চাহ এটা বোৱাই থোৱা আছ আছে বাকী আৰু দুচাৰ আছে বাবলে সেই দুচৰা বোৱা নাই মানে।
অ, অ, আৰু আগৰ নিচিনা নাই আৰু গৰুৱে-গৰুৱে বোৱাৰ দিন আজি।
উম, উম, অ, অ, এই আমাৰ গৰু আছিলে বাৰু বেছি দিলে যে।
তাকে ট্ৰেক্টৰে বালে অইনটো নহয় অ হেৰি হয় তোৰ মাটিটো বহুত মানে দহ হৈ গুচি যায়।
উম সেইটো হয় বাৰু।
অ, অ। বাকী তহঁতে এটা কাম কৰ, ফুৰিবলৈ যোৱা প্লেনটো বনাই তিয়াৰ পৰা ধুনীয়াকে, তোৰো লগৰ কেইটাক ক ময়ো মোৰ লগৰ কেইটাক ক'ম ধুনীয়াকে যাম গোটেই কেইটা
অ আৰু এই তোৰ লগত যে আমাৰ ফালে যে ল'ৰা এটা যে আহিছিলে, সি ভালে আছে নহয় এতিয়া?
উম আছে আছে তাৰ হেৰি হ'ল মাজতে সৰুকে এটা এক্সিডেণ্ট হ'ল।
অ'।
তাৰপিছত এতিয়া ভাল হৈছে বাৰু।
অ', তাকো লই লবি লগত।
উম যাব মই কিয় নাযাব সি যাব ক'লে।
উম উম বাকী তোৰ গাড়ী আছে নহয় ন'।
আছে, ৎআছে গাড়ী আছে তেল নাই।
সেইকেইটা মিলাই মেলি তেল চেলতো ভৰাই দিম
অ', অ', বাৰিবি কথাছ
উ বাকি পাঁচটাহে যাব পৰা হ'ব ন?
অ', পাঁচটা যাম আৰু। মানে অকমান দূৰ হৈ যাব নহয়। উ সুবিধাতটোও চাব লাগিব এনেই মানে এডৰা গৈ লাভ নাই ন'। মোৰ গাড়ীখনতো ইমান যাওঁ বুলি ক'লেতো ছটা সাতটাত যাব পাৰি কিন্তু মানে কষ্ট হ'ব আৰু অকমান।
অ', অ', বাকী তই যাবি শুন, শুন তই যাবি তোৰ লগ লগৰটো সেইটো সি যাব নহয় তাৰপা ময়ো আৰু দুটাক কৈ দিম আমাৰ ফালে এই যে তই যে এনেই মোলে ফোন মাৰিলে যে মাত যে ফুন যে সেই দুটা। অ'। তাক সেইটো তাক কৈ দিম আমি পাছোঁটা গুচি যাম।
অ', অ', ঠিক আছে। বাকী ঘৰত হাঁহ কুকুৰা কিবা কিবি আছে নেকি?
মানে আমাৰ কয়লা দুজনী নে তিনজনী মান আছে।
কণী পাৰী আছে নেকি।
কণী নাই পোৱা নাই পোৱা মতা কুমতা কয়লাৰ এটাও আছে বাৰু হাঁহ চাহহে নাই মানে হাঁহ চাহ আমাৰ বহুত বছৰে হ'ল নোপো়হা।
অ', অ', এ পঢ়িব লাগে মোৰ ঘৰতে কি কথা আছে।
উ মানে আগতে পুহিছিলে তাৰপিছত এবাৰ মানে হাঁহ বহুত খিনি মৰিয়ে থাকিলে। সেইকাৰণে নোপোহা হ'ল। মানে ভাবিছিলে এবছৰ মান এৰি দিওঁ তাৰপিছত আৰু পোঢ়াই হোৱা নাই এতিয়ালৈকে।
অ', সেইহলে পানী হৈছে নে বাৰু।
নাই অ', হৈছে হৈছে আমি ৰাতি ৰাতি জোৰ চাওঁ ন' এনেকে বৰষুণ দিলে পানী হ'লে।
অ', মাছ চাছ ওলাইছে নেকি?
উম, উম ওলাই, তই এনেই শুনিছ নে আমাৰ ইয়াত ডাঙৰ পুখুৰী এটাও আছে সেইফালৰ পৰা মানে মাছ চাছ ওলাই আৰু।
উম শুনিছো শুনিছো কিবা তোৰ ৰজ ৰজাদিনীয়া পুখুৰী বুঢ়ী পুখুৰী নে কি বুলি কয়?
হয় এই বল আাব ক
অ', বৰলা পুখুৰী অ', অ', অ', গুৰি পুখুৰী আহি গৈছে নামটো।
অ', এ উজান উথে। ডাঙৰ মাছ ওলাই ন'।
বুজি পাইছো অ' ঠিকে আছে মাছ চাছ পালে লৈ আহিব। ক এইফালে আমাৰ এইফালেতো মানে এনেকুৱা মাছ নাই আৰু।
উম উম, নিম নিম দে মাছ বাৰু আমাৰ খোৱা নাই মানে সেই মানে ভাগ্যত থাকিলেহেটো পোৱা যায় আৰু এনেকে মাছ খাবলে। উম।
বাকী এতিয়া ঘৰতে আছ নে?
মই এই ঘৰতে আৰু, ৰাস্তাত মানে ঘৰত নাই।
অ', অ', ঠিকে আছে, ঠিকে আছে।
উম উম বাকী ভাত পানী খামগে অ', এতিয়া। ভাত খাই শুই যাম আৰু আকৌ ৰাতিপুৱা সোনকালে তোৰ উঠিব হ'বই।
অ', ট্ৰেক্টৰ নিব লাগিব ন' তই?
ট্ৰেক্টৰো নিব লাগিব অ', সেইটো কাৰণে ড্ৰাইভৰটো মানে সোনকালে গুচি আহে যে। আকৌ মই নুঠিলে সিও যাব নোৱাৰে।
অ', অ', বাকী সবা চবা পাতিলে নাই তহঁতৰ ফালে।
তাৰপিছত ভাঙি থৈ দিলে এইবাৰ মানে মানে আমাৰ নামঘৰত সকলো চব কৰিছে ন'। নামঘৰটো বনাই আছোঁ, আজি মানে ব্যস্ততাৰ মাজত বল গাল
অ', অ', এই আম অ', আমাৰ ফালে সেই সবাহ আছে তই আহিবি পৰহিলেই হ'ব বা ভাওনাও আছে ৰাতিলে।
অ'।
হেৰি এই বৰাহৰ পৃথিৱী উদ্ধাৰ গুচি চ আহিবি নহ'লে থকাকে আহিবি।
অ', হলোচু ন কি তয়?
নাই নাই মই ভাও লোৱা নাই মানে হেৰি ভাও অখাৰা কৰি থকাৰ সময়তে মোক বেমাৰ হৈছিলে ভাও দিছিলে বাৰু মোক ক লবলৈ কৈছিলে বাকী সেই বেমাৰৰজহতে মানে মই ভাও ল'ব নোৱাৰিলো।
অ', অ', ঠিক আছে যাম বাৰু। কি কথা আছে সময়ে সুবিধা মিলাব পাৰিলে নো ৰাতিহে হ'ব ভাওনা।
উম ৰাতি ৰাতি।
ৰাতিটো মই ফ্ৰিয়ে থাকোঁ বাৰু।
অ', গুচি আহিবি তেতিয়া থকাকে গুচি আহিবি।
উম, গুচি আহোঁ।
উম উম।
বাকী তাহঁতৰ এইফালে নদীখনে মথাউৰি ভাঙিছে নেকি?
নাই নাই মানে আমাৰ মাথাউৰিটো যোৱাবাৰ আমাৰ ডাঙৰকে বনাই দিলে যে একেবাৰে গপচকে। আৰু ছাইডত মানে হাবি চাবি গছ চছো আছে যে সেইটো কাৰণে এইবাৰ মাথা ভাঙিব পৰা নাই বাৰু।
অ', অ', ধ চাৰীটো ভাঙি দিলে বহুত দিগদাৰ হ'ব চাগে ন'।
অ', মাথাই ভাঙি দিলে ইয়াৰ মানে গোটেইখন পানী পানী গোটেই হেৰি হৈ গুচি যায় যে অঞ্চলটো।
সফালে মানে গাওঁখন অকমান দও হয় ন'।
উম উ দহ দহ।
অ', অ', তাৰপিছত, বাকী তই ঘৰতে আছ নে কি এতিয়া?
নাই মই এতিয়া ঘৰতে আছো মানে ভাতকেইটা খাই পেলাই এনে এতিয়া ৰাস্তালৈ আহিছিলো তাৰ পৰা এতিয়া তহৰতে চকী এখনত বহিলৈ ইয়া তোৰ লগত কথা পাতি আছো।
অ', অ', ঠিক আছে দে তেতিয়া মইও ঘৰত যাওঁ আৰু তোৰ ভাত খাবলে মাতিছে অ', অ', অ', অ', অ', ঠিক আছে মাজে সময়ে এনেকে ফোন, চোন কৰি থাকিবি আৰু।
উম কৰিম দে, তই কৰি থাকিবি। অ', অ', অ', অ'।
হ